অ', বন্ধু।
কেনে আছা ভালে আছো ভালে আছো তুমি কেনে আছা
মই ভালে আছো। তোমাক
মোৰ ভালেই।
ভালে আছা
আজিৰ দিনটো তোমাৰ কেনেকৈ গ'ল?
আজিৰ দিনটো ভালে গৈছে আৰু তোমাৰ
মোৰো আজি ভালে গ'ল প্ৰায় কিন্তু আজি তুমি কিমান বজাত উঠিলা
মই আজি প্ৰায় ছয় বজাত উঠিলোঁ তাৰপিছত তাৰপিছত অলপ ঘৰুৱা কাম কাজ অলপ কৰিলোঁ
আজি পঢ়া শুনা বা কাম হৈছিল নেকি?
হা?
আজি পঢ়া শুনা তাপা কাম কেনেকৈ গ'ল?
ভালেই গ'ল, যি কাম আছিল সেইয়া শেষ কৰিবলৈ চেষ্টা কৰিলো।
ঘৰত সকলো কেনে আছে?
সকলোৱে ভালে আছে মা দেউতা সুস্থ আছে
আজি বতৰ কেনেকুৱা?
উপৰত অলপ মেঘ আছিল, পিছত ৰ'দ ওলাইছে।
আজি দুপৰীয়া কি খালানো?
আজি দুপৰীয়া ভাত দাইল আলু ভাজি আৰু মাছ খাইছিলো
বাহ বাহ মোৰো খুব প্ৰিয়, সন্ধিয়াত কি কৰিবা এই তুমি?
অলপ। টিভি চাম আৰু তাৰ পিছত, ৰাতি আহাৰ খাম।
একেদিনে কোনো বিশেষ কথা ঘটিছে নেকি তোমাৰ
বিশেষ একো নাই কিন্তু বন্ধু বান্ধৱৰ লগত দেখা হৈছিল ভাল লাগিল
ভৱিষ্যতে কি কৰিব বিচাৰিছা তুমি কিবা নে এতিয়া
মই ভৱিষ্যতে পঢ়া শুনা ভালদৰে শেষ কৰি এটা ভাল চাকৰি পাব বিচাৰোঁ
খুব ভাল কথা বাৰু নিজৰ স্বাস্থ্যৰো খিয়াল ৰাখিবা অলপ
নিশ্চয় ৰাখিবা তুমি নিজৰ খিয়াল ৰাখিবা
ঠিক আছে বাৰু লগতে তুমি আৰু কিহলৈকে পঢ়িম বুলি ভাবিছা
মই এতিয়া স্নাতক ডিগ্ৰী শেষ কৰিলোঁ
অ কৰ'বাত ফুৰিব যোৱাৰ ফুৰিব যাম বুলি ভাবিছানে
অ লগৰ কেইজনৰ লগত অলপ আলাপ আলোচনা হৈ আছে কিন্তু বৰ্তমানলৈকে সঠিকটো হোৱাগে নাই
কেতিয়াকৈ যাম বুলি ভাবিছা
আহ এই গৰম বন্ধ কেইদিনতে যাম বুলি ভাবি আছো
অ যদি যোৱা মোকো খবৰ দিবাচোন মইয়ো যাম বুলি ভাবিছো
বাৰু জনাম তোমাক।
অ' বাৰু যাবা বাৰু এতিয়া মানে ক'ত যাবা মানে ঠিক ঠাইতো কোৱাচোন।
ঠাইতো এতিয়া ভাবা মতে টাবাং যাম বুলি ভাবি আছো।
হয় নেকি খুব
সকলোৱে। সকলোৰে যদি হয় সকলোৰে যদি একমত হয় আমি তাতে নিশ্চিত নিশ্চিত কৰিম আৰু।
খুব ভাল কথা জাগাবোৰ চাই বহুত ভাল লাগিব তাত গৈ কিনে। আৰু লগ বন্ধু বোৰ পায় কলোৱে নিজে বহুত ফুৰ্তি লাগিব, তাকেই ভাবিছো ময়ো যাম। তোমালোকৰ লগত।
অ' মই যোৱা আগতে জনাম তোমাক।
হয় নেকি?
ভাল লাগিব সকলোৱে একেলগে গলে।
বাকী তোমাৰ পৰীক্ষা আহি আছেনে?
পৰীক্ষা আহি আছে, হ'ব আৰু পৰীক্ষা। তাৰ কাৰণে অলপ পঢ়া- শুনা চলাৰ প্ৰচেষ্টা হৈ আছো মই।
বাকী শুনিছো তোমাৰ হেনো মাৰ বোলে আৰু দুমাহৰ মূৰত অকটো পাচাৰ কৰা হ'ব চকুৰ।
অ' চকো অ' চকো অপাৰচন অপাৰচন কৰাৰ কথা আছে কিন্তু। কৰিম আৰু এয়া বন্ধ মিলাই তেনেকে।
অ' দিয়া খুব ভাল কথা, নিজৰ ঘৰৰ ঘৰৰ কথা অলপ ভালকে ৰাখিছা টো ভাল কথা বাৰু। লগতে তোমাৰ জন্তু তোমাৰ পোহনীয়া জন্তু দুটা ভালে আছেনে?
অ' ঠিকে আছে ঠিকে আছে এতিয়ালৈকে।
থিকেই আছে। বাকী লগ বন্ধু বোৰে কল ফোন কৰি তোমাৰ লগত যোগাযোগ কৰিছে নে?
অ' যোগাযোগ হৈ থাকে মাজে মাজে। সিহঁতেও খবৰ লয় মইয়ো খবৰ ৰাখো সিহঁতৰ। এতিয়া সিহঁতৰ ঠিকেই আছে এতিয়ালৈকে।
বাকী তুমি কালি আমাৰ ইয়ালৈ আহিবা জানো?
কি কৈছা?
বি আচ্ছা আচ্ছা বাৰু।
তুমি কিবা খাব খোৱা বোৱা কৰিলে নাই এতিয়া?
অ' কৰিলো বাৰু কৰিম বাৰু।
কি কি খালা তুমি কি খাবা এতিয়া তুমি
আজি আনিছিলো মানে মাছ আৰু ফুলকবি লগতে খালোঁ।
হয় নেকি?
বাকী তুমি ৰাতিপুৱা দৌৰিব যোৱা নে?
অ' অলপ দৌৰাৰ লগতে এক্সাৰচাইজ সেনেকে কৰি আছো।
হয় এনেকুৱা কৰি থাকিবা তেতিয়া নিজৰ স্বাস্থ্য ভালে থাকিব।
অঁ। আজি কোৱাচোন।
কি কৈছা?
কোৱাচোন তুমি কোৱাচোন?
অ মানে আজি কথাটো হ'ল যে বিশেষ কথাটো হ'ল যে। আমাৰ এই গুৱাহাটী চহৰত আও এমাহৰ মূৰত হেনো জাপানৰ প্ৰধানমন্ত্ৰী ইয়ালৈ আহিব। তোমাৰ কেনেকুৱা লাগিছে মনটো?
মোৰ মনতটো ভালে লাগিছে।
ময়ো ভাল পাইছো চৰকাৰে যে এটা ডাঙৰ পদক্ষেপ লৈছে। তোমাৰ মতামত কেনেকুৱা বাৰু?
মোৰ বহুত ভালেই পাইছো মোক এইটো পদক্ষেপ লোৱাৰ বাবে লোৱাৰ বাবে।
বাৰু তোমালোকৰ এতিয়া বাৰু এইটো কি কয়। ওচৰৰ বন্ধু এজনৰ বোলে গৰু চুৰ হৈছিলে বাকি পালে নে গৰু কেইটা?
এইটো এতিয়ালৈকে আৰক্ষী বিষয়াক মানে খবৰটো জনাইছে। সন্ধান চলাই আছে এতিয়ালৈকে।
হয় বাৰু এইটো বহুত দুখৰ কথা। বাকী তোমাৰ ভন্টিয়ে এবাৰ, হাইস্কুল পৰীক্ষা দিব তালৈ মই তেওলৈ মই শুভেচ্ছা জনালো।
বাৰু ধন্যবাদ।
অৱ, লগতে বন্ধু তোমাক মই ক'ব লাগিছিল। তোমাক মই কথা এটা সুধিব লাগিছিল বন্ধু।
সুধাচোন।
কাললৈ তুমি আবেলি সময়ত মোৰ লগত ওলাবানে?
কলৈ, ক'ৰবাত যাম বুলি ভাবি আছা নেকি?
যাম বুলি ভাবিছো মোৰ ওচৰৰ খুৰা এজনৰ ল'ৰাৰ- মানে বিয়া আছিলে, তালৈ আমাক মাতা হৈছে। সেয়েহে মানে তোমাক মই লগত লৈ যাম মোৰ আমাৰ খুুৰাৰ বিয়াখন খাবলৈ কেনে।
নিমন্ত্ৰণ।
তুমি যাবানে?
বাৰু মই সময় যদি মিলাব পাৰো। মই উপস্থিত হ'ম বাৰু।
বাকী তোমালোকৰ খেতি-বাতি ভাল হৈছে নে?
অৱ এতিয়ালৈকে শাল মৰা হৈছে পথাৰত।
অৱ বাকী তোমালোকে কেইবিঘা খেতি কৰিবা বুলিম ভাবিছা?
এতিয়া আমাৰ বৰ্তমান পাঁচ বিঘা খেতি কৰি আছিলো আমি। এতিয়া সেই ঠিক সিমানেই হ'ব এবাৰো পাচ বিঘাই হ'ব।
সাৰ চাৰ কিনিছানে?
ৰাসায়নিক সাৰ আমি তেনেকে ব্যৱহাৰ নকৰো।
অ সেইটো খুব ভাল কথা বাৰু। সাৰ ল'ব লাগে কিন্তু, বহুত কমকে মাৰিব লাগে। যাতে মানুহৰ স্বাস্থ্যতটো ভালে থাকে।
অ ঠিকেই মানে সেইটো ভাবি মানে আমি সাৰটো তেনেকে ব্যৱহাৰ কৰা নাই।
হয় হয় এইটো তোমাৰ ভাল পদক্ষপদ পদক্ষেপ লৈছা তুমি এইটো ভাল পদক্ষেপ লৈছা তুমি এইটো, বাকী তোমাৰ পুখুৰীটোত মাছ ডাঙৰ হৈছে নে।
অ এতিয়া অলপ ডাঙৰ হৈছে দেখিছো মানে আহাৰ দিওঁতে দেখা পোৱা যায়।
অ,
পোনা পুঠি এনেকে দি পুহিছো মই পুখুৰীত মাছ।
আচ্ছা আচ্ছা বাকী তোমাৰ দেউতাৰ যে মা মূলা হে মাকৈ খেতি কৰিছিলে মাকৈ খিনি ভাল হৈছে নে।
অ এবাৰ বেয়া হোৱা নাই খেতি এইবাৰ আমি অলপ। বেপাৰীক মানে বিক্ৰী কৰিব পৰা হৈছোঁ।
বাৰু মোকো কেইটামান মাকৈ দিবাচোন মোকো প্ৰয়োজনীয় হৈছে।
বাৰু আপুনি তুমি আহিবা বাৰু
হয় নেকি।
মই দি পঠাম,
আচ্ছা কালি মই যাম নহলে তোমালোকৰ ঘৰলৈ। তাৰ পিছত দুইটাই গৈ কিনে বিয়াখন খাব যাম বাৰু
ঠিক আছে বাৰু মই তোমাক যোৱা
এনেকুৱা কেতিয়াবা কেতিয়াবা খবৰ খাতি লৈ থাকিবা তেতিয়া ভাল লাগে।
বাৰু মই খবৰ খাতি ৰখাম তোমাৰ।
অ বাৰু ৰাখোৰ দিয়া বন্ধু নহলে।
অ কথা এটা আছিলে তোমাৰ লগত আৰু এটা,
অ কওকচোন কোৱাচোন।
ভৱিষ্যতে তুমি কি কৰিব বিচাৰা তুমি মোক সুধিলা মই তোমাক নুসুধিলোঁ।
এতিয়া ভাবিবও পৰা নাই ভৱিষ্যতে তেতিয়া সময় আছে এটা বয়সক, সীমা আছে ভাবিছো ভৱিষ্যতে মই কিবা এটা কৰিব দিব ঘৰৰ মানুহখিনিক। ভালকে ৰখ ৰাখিব লাগিব।
উম ঠিক ঠিক। উম ঠিক দিয়া দিয়া ঠিক আছে বাৰু ন।
ঠিক আছে বন্ধু ৰখ
উ ভাল লাগিল কথা পাতি অ,
অ ধন্যবাদ।